শুনিছো হয় অ শুনিছোঁ
অ কি কৰি আছিলা
এনে অকনমান আহ ঘৰতে গা পা আৰু অকনমান ভাল নহয় আৰু
হয় হয় যি ধৰণে মানে গৰমটো পৰিছে মানে এই বৰষুণে গৰমে দুয়োটাই যিধৰণে পৰিছে এনেধৰণে মানে আজিকালি খুব জ্বৰ হৈ আছে হা মোৰো হৈছিলে ৰবা এই কেইদিনমান হ'ল বিচনাৰ পৰা উঠিলোঁ আৰু
হয় হয় যিহেতু এতিয়া চোৱা আমাৰ গৰমৰ বহুত দিছে আৰু সেই গৰম দিয়াৰ ফলত আমাৰ মই বুলিয়ে নহয় আৰু মইয়ো সেইটো খালো আৰু যাৰ ফলত মোৰো জ্বৰ উঠি নগ'ল মান আমাৰ আৰু যিটোৰো ফ্ৰিজৰ পৰা লোৱা আমাৰ যিটো ঠাণ্ডা পানী সেইটো আমি অধিক পৰিমণে আৰু আমাৰ গৰমৰ দিনত আমি খাই দিওঁ আৰু গতিকে আমাৰ যি গৰম আৰু ঠাণ্ডা আমাৰ পৰি থাকে আৰু সেইটো আমি ঠাণ্ডা পানীটো খোৱাৰ ফলত আমাৰ দেহত আৰু ৰোগে দেখা দিয়ে আৰু ধৰি লোৱা জ্বৰেই হওক বা আমাৰ কাহ চৰ্দিয়ে আদি ৰোগে আৰু আমাৰ দেহত দেখা দিয়ে এই আমি ঠাণ্ডা পানীবোৰ খোৱাৰ ফলত গতিকে আমি পৰাবশ্য আমি আৰু ঠাণ্ডা পানীবোৰ আমি সেৱন কৰিবই নালাগে আমি ঠিক কৰে আমি যিটোৰো কোনো আমিতো গৰম পানী খাব লাগে যদি আৰু আমি গৰম পানী খাব নোৱাৰো তেতিয়াহলে আ আমি আৰু অ কুমলীয়া যিটো আমাৰ গৰম পানী সেইটো আমি সকলোৱে আৰু খাব লাগে বুলি আৰু মই ভাবো তেতিয়াহে আৰু আমাৰ স্বাস্থ্যৰ কোনো আৰু অৱনতি নকৰিব কাৰণ তুমি চোৱা আমি যদি স্বাস্থ্যটোক ভালে ৰাখিব লাগে তেতিয়াহলে আমাৰ দৈনন্দিন বা আমাৰ অ প্ৰয়োজনৰ আমাৰ দেহতৰ কাৰণে আৰু যিখিনি আমাৰ লাগতিয়াল পানী সেইখিনি আমি সদায় আৰু বিশুদ্ধ পানী খিনি আমি সেৱন কৰিব লাগিবই, তেতিয়াই আৰু আমাৰ স্বাস্থ্যটো ভালে থাকিব। গতিকে এতিয়া যদি আমি স্বাস্থ্যয় বুলি কওঁ আমাৰ স্বাস্থ্যটো হৈছে আমাৰ এনেকুৱা এক অ দেহৰ এক অংশ যিটো নোহোৱাকৈ আমি কেতিয়াও চলিব নোৱাৰো বা আমাৰ যদি দে আমি যদি জীৱনটো ভালদৰে যদি অতিবাহিত কৰিব লাগে বা আমি যদি কামবোৰ ভালকৈ কৰিব লাগে বা আমি যদি পঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি যদি যদি ভালকৈ পঢ়িব লাগে, তেতিয়া হ'লে আমাৰ স্বাস্থ্যটো ভালে থকাটো অতন্ত জৰুৰী আৰু। যদি আমি আৰু স্বাস্থ্যতটো ভাল নাথ ভালে নাথাকে তেতিয়া আমি কাম বোৰ কৰি ভাল নাপাম বা মনযোগ নবহিব, বা যদি আমি পঢ়িবলৈ যাওঁ তেতিয়া যদি আমাৰ স্বাস্থ্যটো ভালে নাথাকে তেতিয়া আমি পঢ়াত মনোযোগ দিব নোৱাৰিম বা পঢ়াবোৰ মনত নাথাকিব। গতিকে আৰু স্বাস্থ্যই আমাৰ আৰু জীৱনত আৰু এক গুৰুত্বপূৰ্ণ ভূমিকা আৰু আগবঢ়ায়। গতিকে তুমি কি কোৱা এনে স্বাস্থ্য বুলি কলে?
হয় হয় ঠিক তুমি কোৱাৰ নিচিনা আৰু যেনেকৈ আমি ফ্ৰিজৰ পৰা যেনেকৈ তুমি কোৱাৰ মতে যে আমি ফ্ৰিজৰ পৰা ডাইৰেক্ট পানীটো খাব নালাগে, যিমানেই গৰম কাৰণ আমাৰ ভিতৰৰ ফাংচনটো বহুত মানে মানে গৰম হৈ থাকে, আমি বাহিৰৰ ফাল মানে মানে আমাৰ ভিতৰৰ ফালে সেইটো মানে সহ্য কৰিব নোৱাৰে ন গৰমত যেতিয়া আমি তা ফ্ৰিজৰ পানীটো খাই দিম। চ' সেই ধৰণে আমি মানে যিমান পাৰোঁ আমি তুমি কোৱাৰ ধৰে আমি গৰম পানীটো বাৰু ইমানো খাব নোৱাৰিম দিয়াচোন, সেই কুহুমীয়া পানীটোকে খাব লাগে বা নৰ্মেল পানীটোৱে খাব লাগে আৰু মানে স্বাস্থ্যটো ভালে ৰাখিবৰ বাবে মই ভাবো যে মানে আমাৰ খোৱা লোৱাটো খুব মানে দৰকাৰী। কাৰণ চাবা যদি আমি যদি ভাল খাদ্য আমি যদি সেৱন কৰো তেনেহ'লে আমি ভাল দিশত মানে ভাল আমি স্বাস্থ্যটো পাম যদিহে আমি ধৰা আমাৰ পানীটোৱে হওক ইমান বেয়া মানে বেয়া পানী যদি খাওঁ তেতিয়াতো আমাৰ পানীও আমাক বহুতখিনি ৰোগে দেখা দিব পাৰে আৰু পানীতো আজিকালি মানে যি ধৰণে মানে মানে পানীটো পৰিষ্কাৰ নাথাকে দিয়াচোন পৰিষ্কাৰ পানী খুব কম পাবলৈ হয়। চ সেইধৰণে আমি পানীটো ভালদৰে খাব লাগিব আৰু লগতে আমি ভাল সুস্বাস্থ্যৰ বাবে আমি ভাল ভাল খাদ্য খাব লাগিব যদিহে আমি এই মানে ধৰা আজিকালি বাহিৰা বস্তু বিলাকে যদি খাই থাকো তেনেহলেতো আমিতো বেমাৰত পৰাতো আমি সেইটো মানে পুৰা সেইটো সঠিক আৰু কাৰণ আমি বেমাৰত পৰিমেই। কাৰণ বাহিৰত ইমান তেল দিয়া বস্তু বা বহুত দিনৰ পুৰণা বস্তু আমাক হয় দিয়াচোন ক'বলৈ গ'লে মানে আমিতো নাজানো বা দোকানত কিমান দিনৰ পুৰণি বস্তু আমাক খুৱাইছে বা কিমান তেলৰ পৰিমাণটো আমিতো ইমান নাজানো কিন্তু আমাৰ স্বাস্থ্যতৰ বাবে সেইটো ভাল নহ'বও পাৰে। আমি যিমান বাৰু আমি সুস্বাস্থ্যৰ বাবে আমি ভাল খোৱা বা আমি নিজৰ স্বাস্থ্যটোক ভালদৰে আমি মানে আমি যৌ মানে ব্যায়াম আদি সেইবোৰ কৰি থাকিব লাগে। খোজ কঢ়া তাৰপিছত লগতে আমি যদিহে আমি যদি শীৰটো যদি সুস্থ হৈ থাকিব পাৰে, তেনেহলে আমি মানসিক ভাৱেও ভালে থাকিম। যদিহে আমি স্বাস্থ্যটো যদি ভালে থাকে, নাথাকে। আমাৰ ক'তটো তুমি কোৱাৰ নিচিনা ক'তো আমাৰ মনেই নবহিব মানে আমি একো কাম কৰিবলে মনেই নাযাব।
হয়। এতিয়া যদি আমি চাওঁ আৰু বৰ্তমান সময়ত আমাৰ সৰু ল'ৰা আছিল ছোৱালীৰ পৰা আদি কৰি আমাৰ আমাৰ আচেমৰ পৰা আদি কৰি আমাৰ ডেকা আমাৰ বন্ধুবোৰেও আমাৰ বৰ্তমান সময়ত আৰু ধৰি লোৱা আমাৰ বহুতো আমাৰ বাহিৰিয়া খাদ্য তুমি যেনেকৈ ক'লা আমাৰ তেলজাতীয় খাদ্য হওক বা আমাৰ ফাষ্টফুডজাতীয় খাদ্যৰ প্ৰতি আৰু আমাৰ মানুহবোৰে আৰু বেছি আশক তি হৈছে আৰু বা খাই ভাল পোৱাই আৰু মুখৰ জুতিৰ কাৰণে গতিকে আমি সেইবোৰ পোৱাৰ মূলত আমাৰো দেহত ৰো বিভিন্ন ৰোগে দেখা দিয়ে ধৰি লও আমাৰ পেটৰ বিষ হওক বা আমাৰ এই যিটো আৰু ফাষ্টফুড জাতীয় খাদ্য, সেইবোৰ আমাৰ সৰু ল'ৰা ছোৱালীও আমি খোৱা আমি বৰ্তমান সময়ত আৰু দেখা পাওঁ। এতিয়া যদি আমাৰ ধৰি লোৱা আমাৰ ডাঙৰ দৰেটো তেওঁলোকৰ হজম শক্তি আম আমাৰ একেই নহয় ন, গতিকে তেওঁলোকে সেইবোৰ খোৱাৰ ফলত তেওঁলোকৰ হজম যিটো শক্তি তেওঁলোকৰ নহয় আৰু যাৰ ফলত তেওঁলোকৰ এই সৰু ল'ৰা ছোৱালীবোৰৰ সৰুৰে পৰা আৰু বিভিন্ন ৰোগত আক্ৰান্ত হ'ব লগা হয় আৰু গতিকে, আমি তেনেকুৱা ধৰণৰ আমি খাই দ্য একেবাৰে আৰু খাব নালাগে বা আমাৰ ধৰি লোৱা আমি যদি প্ৰটিন জাতীয় খাদ্য খাওঁ বা আমি যদি শাক পাচলি হওঁক বা ফল মূল আদি যদি আমাৰ দেহৰ লাগতিয়াল যদি আমি খাদ্য বোৰহে খাওঁ তেতিয়া আমাৰ স্বাস্থ্যটো নিশ্চয় আৰু ভাল হৈ থাকিব। লগতে আমি দেখোঁ যে আমাৰ বৰ্তমান এতিয়া তুমি চোৱা বা আমি যদি আৰু বাহিৰলৈ কৰো বালৈ ওলাই যাওঁ তেতিয়া আমি ৰাস্তাৰ কোণত আমি দেখিম যে বহু আমাৰ সৰু অ, ল'ৰা হওঁক বা আমাৰ বহুত ডেকাই আমাৰ ৰাস্তাৰ চুকত আৰু চিগাৰেট হওঁক বা আমাৰ বহু আমাৰ মাদক জাতীয় আমাৰ দ্ৰব্য সেৱন কৰি আমি দেখা পাওঁ। যাৰ ফলত আমাৰ প্ৰকৃতিতো দূষিত হয়েই, আমাৰ বায়ুটো দূষিত হয়েই লগতে তে আমাৰ তেওঁলোকৰ দেহটো যে কিমান পৰিমাণে আৰু বিঘ্নত হৈছে বা তেওঁলোকৰ দেহত আৰু বিভিন্ন ৰোগে দেখা সেইটোও তেওঁলোকে আৰু নাভাবে আৰু যাৰ ফলত তেওঁ সেই নাভাবাৰ ফলত আৰু বিভিন্ন ধৰণৰ কেঞ্চাৰ জাতীয় আদি ৰোগৰ তেওঁলোকে আৰু আক্ৰান্ত হয়। গতিকে আমাৰ দেহটো যিহেতু আমাৰ নিজৰ সেই দেহতটো আমি যাতে ভালকৈ আৰু ৰাখিব পাৰো সেইটোৰ ওপৰতে আমি তে গুৰুত দিব লাগে, গতিকে এতিয়া আমি যদি
চোৱা
আমি যদি একেবাৰে আৰু অ স্বাস্থ্যটো যদি আমি ভালে ৰাখিব লাগে, ইয়াক মাত্ৰ আমাৰ খাদ্যই প্ৰধান নহয়। আমি যদি বিশেষ কৈ চাবলৈ যাওঁ আমাৰ খেল জৰিয়তেও আমাৰ স্বাস্থ্যটো আমাৰ যথেষ্ট পৰিমানে আমাৰ ভালে হৈ থাকিব। ভালে থাকিব আৰু লগতে আমি যদি চাবলৈ যাওঁ আমাৰ আৰু জীৱৰ আৰু এক দেহৰ যিটো এক চৰ্বিজাতীয় অংশ আমাৰ বিভিন্ন মানুহৰ দহৰ বাহিৰলৈ আৰু পাই আহে আৰু গতিকে সেই যিটো আমাৰ চৰ্বি জাতীয় আমাৰ এক অংশ সেইটো যদি আমি আৰু কমাব লাগে তেতিয়াহ'লে আমি সেই বিভিন্ন ধৰণৰ যোগ ব্যয়াম হওঁক বা আমাৰ অন্যান ধৰণৰ ব্যয়ামৰ জৰিয়তে হওঁক আমি এইবোৰ কমাব পাৰিম। গতিকে আমাৰ স্বাস্থ্যটো ভালে ৰখাৰ ক্ষেত্ৰত আমাৰ ব্যায়ামেও এক গুৰুত্ব- পূৰ্ণ আৰু ভূমিকা আগবঢ়াই আৰু লগতে আমি যদি দৌৰো বা আমি যদি আহ দৌৰিব লগা আমাৰ যদি বিভিন্ন খেল আমি যদি খেলো তেতিয়া আমাৰ নিশ্চয় আৰু স্বাস্থ্য- টো আমাৰ আৰু ভালে থাকিব
হয় হয় ঠিক কথা হৈছে আৰু আমি এই তুমি কৰোৱাই নিচিনাই যে- উম আমাৰ সুৰাপান জাতীয় বস্তুৰ পৰা আমি দূৰত থাকিব লাগিব সেইটোতো সঁচা কথা কিন্তু আজিকালি তুমি কোৱাদি নাই যে আমাৰ নতুন যিটো প্ৰজন্ম বহুত মানে ল'ৰা ছোৱালী বিলাকৰ মানে এটা বেয়া অভ্যাস হৈ হৈছে চিগাৰেট টনা বা গোট খা খোৱা উম বা মাদক দ্ৰব্য এইবোৰ আদি সেৱন কৰা। এ সেই ধৰণে আমাৰ পৰিৱেশ মানে আমাৰ ভৱিষ্যতটো আমাৰ বহুত বেয়া দিশত যাই আছে কিন্তু আমাৰ মানে কিছুমান এনেকুৱা মানে আমাৰ ক'বলৈ দুটা মানে ছাইড আছে মানে এটা এ বেয়া ছাইডে যোৱা বা এটা ভাল দিশত যোৱা আৰু ভাল দিশত যোৱাবিলাকে নিজৰ স্বাস্থ্যৰ প্ৰতি বহুখিনি মানে বহুখিনি দি তেওঁলোকে মানে যত্ন লৈছে নিজক খেলা-ধূলাৰ পৰা আদি কৰি উম জিমত যোৱা বা ভাল খাদ্য খোৱা আৰু ভাল ভাল খাদ্যবিলাক খোৱালে আমাৰ দেহটোত যিখিনি তুমি কোৱাৰ নিচিনা যে আমাক প্ৰটিন যিখিনি লাগে আমাৰ দৈনন্দিন মানে দৈনিক জীৱনৰ আমাৰ যিমানখিনি প্ৰটিন প্ৰয়োজনীয় সেইবোৰো আমি যদি সদায় যদি উ গ্ৰহ মানে লৈ থাকো তেতিয়াহ'লে আমাৰ স্বাস্থ্যটো ভালে থাকিব আৰু তাৰ ওপৰত চৰ্বি তুমি কোৱাৰ নিচিনাই যে আমি আমাৰ দেহৰ পৰা চৰ্বিবিলাক অতৰাব লাগে কিয় সেইধৰনে আমি যদি ক- কৰি যাওঁ আৰু আমাৰ সেউজীয়া শাক-পাচলিতো আমাৰ বহুখিনি গুৰুত্ব মানে পালন কৰি আহিছে আৰু কাৰণ আমাৰ ঘৰত যিখিনি শাক-পাচলি পোৱা যায় যেনে ধৰা ভেদাইলতা হওক, নৰসিংহই হওক আৰু নৰসিংহ আৰু ভেদাইলতা এই দুটাতো খুব মানে উপকাৰী বস্তু বুলি মই ভাবোঁ কাৰণ মই নিজে খাওঁ আৰু তাৰ পৰা মানে খুব উম ভাল ভাল উপকৰি উপকাৰিতা আছে ইমান ভালকে নাজানো যদিও জানো আৰু যে মানে সেই দুটা বস্তু খালে খুব ভাল আমাৰ স্বাস্থ্যৰ বাবে হ সেইধৰণে ক'বলৈ গ'লে আমি সেউজীয়া শাক -পাচলি আমাৰ অধিক পৰিমাণে নাখালেও আমাৰ যিখিনি মানে প্ৰয়োজনীয়তা সেইখিনি আমি পূৰণ কৰি পেলাই খাই যাব লাগে আৰু যাতে আমাৰ স্বাস্থ্যটো ভালে থাকে আমি নিজৰ মানে বেমাৰ আজাৰ যাতে নপৰোঁ আৰু সেনেধৰণে।
হয় হয় হয় হয় হয় একেবাৰে ঠিক কথাই কৈছা তুমি কাৰণ আমাৰ তে- টো হৈছে আমাৰ নিজৰ বা আমাৰ স্বাস্থ্যটো নিজৰ, গতিকে আমি সেই স্বাস্থ্যত হয়। হয়, আমি কেনেকৈ আৰু আমাৰ স্বাস্থ্যটোক আৰু ভালে ৰাখিব পাৰো। সেইটোৰ প্ৰতি আমি সকলোৱে আৰু গুৰুত্ব দিয়াতটো অত্যয়ন্ত জৰুৰী বা আমি নিজেও আৰু ইয়াৰ। প্ৰতি আৰু গুৰুত্ব লব লাগিব আৰু আমাৰ নিজৰ স্বাস্থ্যটোৰ ওপৰত। তেতিয়াহে আৰু আমি কাম বোৰ কৰি ভাল পাম, লগতে আমি পঢ়াৰ ক্ষেত্ৰত। ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কিতাপ আদি যদি আমি পঢ়িব লাওঁ তেতিয়া আমি সেই কিতাপবোৰ পঢ়ি ভাল। পাম বা আমোদ পাম, লগতে আমি যদি। ধৰি লোৱা আমি কৰবালৈ গলো, সেইবোৰত আমি থাকি ভাল পা। পাম বা আমাৰ মনতো আৰু যেন এক। পাতল - পাতলৰ অনুভৱ হবলৈ ধৰিব গতিকে স্বাস্থ্যটো আমাৰ এক গুৰুত্বপূৰ্ণ এক আহিলা আৰু আমাৰ জীৱনৰ
হয় হয় ঠিক কথা কৈছা, দিয়া পিছে ভাল লাগিল কথাখিনি পাতি
হয় হয় ঠিক আছে বাৰু দিয়া বা বহুতো কথা কথা আৰু জানিবও পাৰিলো তোমাৰ পৰা ইয়াৰ বিষয়ে হয় ঠিক আছে বাৰু দিয়া